উ
হেল্ল'
হেল্ল'
শুনিছানে শুনা পাই আছা? হেল্ল'
জোৰকে কৈ দিয়া অকমান। অ- অ-অ হেল্ল'
ঠিকে আছেনে মাতটো?
অ-অ আছে অকমান জোৰকে কৈ থাকিবা আৰু। উম
হেল্ল'
অ কোৱা শুনি আছো।
এতিয়া ঠিকে আছে ন মাতটো?
অ আছে।
অ মানে তুমি বহুত দিনৰ পৰা কেক শিকিমকে আছিলা ন? কেকৰ সেইটো খুজিছিলা ন কেনেকে বনাই? তো ভাবিলো আজি মই তোমাক সেইটোকে শিকাও নেকি।
হয় ভাল কথা কৈছা। ময়ো কেক খুব ভাল পাও তুমি কেক বনাব মানে কোনটো কেক বনোৱা সেইটো মোক আজি বুজাই দিলে ভাল আছিলে আৰু।
তুমি চকলেটটো শিকিবা নে ভেনিলা?
চকলেটটোৱে শিকো, যিহেতু মই চকলেট ভাল পাওঁ খাই।
অ' ঠিক আছে তে, ময়ো চকলেটটোৱে বেছি ভাল পাওঁ।
অ' দিয়া কোৱা।
ত' প্ৰথমতে মানে আমি সেয়া মই মানে কি কৰোঁ আগতীয়াকে, কেকৰ জোনটো টিন থাকে ন' য'ত বনাম আমি। সেইটো মই মানে ৰেডি কৰি থওঁ। সেইটোতো জানাই তুমি বাটাৰ পেপাৰ নহ'লে, বাটাৰ পেপাৰ যদি নাথাকে। তেন্তে তুমি যিকোনো কাগজ এখনত, হয়তো ৰিফাইন তেল নহ'লে বাটাৰ তুমি দি লবা।
অ।
মানে জোনটো আকাৰত মানে সেই
বুজিছো, অ' মানে বাতিটো যেনেকুৱা আকাৰত থাকে সেইটো হিচাপত মই অ'।
আৰু তুমি সেই কাগজখন লৈ ল'বা, বাটাৰ পেপাৰে হওঁক বা নৰ্মেল কাগজখন। বাটাৰ পেপাৰটোতো এনেও ডাইৰেক্টলি তেনেকৈেই দিব পাৰা। কিন্তু যদি নৰ্মেল পেপাৰ লোৱা তেতিয়া তাতে সেয়াই আৰু। বুজিছা ন, তেল আৰু বা, তেল বা বাটৰ কিবা এটা মানে। ভালকে সানি ল'বা। অঁ তাৰপিছত সেইটো আমি চাইড কৰিলোঁ, ত' প্ৰথমতে তোমাৰ আ' কণীটোৰ ওপৰত কথা ন, যে কোৱণ্টিটিটো কিমান তোমাক লাগে। পৰিমানটো কিমান লাগে মানে তোমাৰ ডাঙৰ কিমান ডাঙৰ তোমাক কেক লাগে। ত' আমি প্ৰথমতে, তিনিটা কণীৰে ল'লোঁ।
অ' ঠিক আছে, তিনিটা কণী হ'লে মানে আৰামছে খাব পাৰিব ন, আ
অঁ হয় পাৰিব, মানে মোক বেছি ধৰা মোক, আ কেকটো কোমল লাগে ন, ত' মই প্ৰথমতে কুহুমটো, আৰু যোনটো বগাখিনি থাকে ন'। সেইটো মই মানে বেলেগ কৰি লওঁ, তাৰপিছত মই তুমি হাতেৰেও ফে টিব পাৰা নহ'লে মই বিতাৰটো লওঁ, কাৰণ বিতাৰটোৰে
হাতেৰে মানে চামুচখন ব্যৱহাৰ কৰি ন?
কা তুমি চামুচ লোৱা কাটা চামুচখন ল'বা, নহ'লে হেৰিটো বিতাৰটোও পায় ন, এটা যে হাতৰ যে বিতাৰটো যে।
অ' কিবা এটা যে অ' বুজিছো, বুজিছো, মেচিনৰ নিচিনা যে থাকে যে অ'।
অঁ সেইটো এক, মিক্স কৰিবৰ কাৰণে যে হেৰিখন যে থাক
অ', অ', অ' ঠিক আছে গোটেইখিনি বস্তু মিহিলাবৰ কাৰণে অ' অ' অ'।
মিহলাব কাৰণে। ত' সেইটো তুমি কৰিব পাৰা, নহ'লে মই ধৰা বিটাৰটোকে লৈ লওঁ।
অ' ঠিকে আছে, তাৰপিছত
তোমাক বিতাৰটো দি প্ৰথমতে আ বগাখিনি লওঁ, বগাখিনি মই এটা বাতিত লৈ পিনে তাতে সেইখিনি মই বিট কৰি লওঁ। মানে মিলা, মিলাই লওঁ, মিলা সেইটো মিল লোৱা হোৱাৰ পিছত, মই ডেৰকাপ পিচা চেনিটো যে
অ', অ' বুজিছো।
অঁ পিছা চেনীটো মই মিলাই দিম তাতে।
গুড়ি কৰা থাকে ন বস্তুখিনি, চেনীতো যে গুড়া হৈ থাকে। উম, উম।
চেনীখিনি আৰু।
তাৰপিছত?
তাৰপিছত মই তাত ভেনিলা এচেঞ্চ দিম। ভেনিলা এচেঞ্চ খুব বেচি দুই আ তিনি চাৰি ড্ৰপ আৰু তেনেকুৱা।
চকলেট কেকতো ভেনিলা এচেঞ্চ দিব পাৰি নেকি?
অ মই দিওঁ, মানে তেতিয়া স্মে-স্মেলটো মানে গোন্ধটোও ভাল আহে। লগত মানে টেষ্টটো যেতিয়া খোৱা ন ভাল লাগে মানে কিনা কেকৰ দৰেই হয়। সেইকাৰণে মই মানে ভেনিলা এচেঞ্চটো দিয়াত টো মানে সেয়া কৰোঁ আৰু মানে দিওঁ আৰু।
অ' অ'।
তোমাৰ নিদিলেও নাই সেইটো বাৰু একো নহয়।
ঠিক আছে, নেক্সট?
তাৰে পাছত তাৰে পাছত মই হেৰি দিম। ক'ক পাউদাৰ ক'ক পাউদাৰ ধৰা মই আধা কাপতছেও কম আৰু কেনেকুৱা কপ অ চাহ দুই-তিন নহয় তোমাক চকলেট কেক লাগে ন? দুই-তিনি চামুচো দিব পাৰা। নহ'লে তুমি আধা কাপ দিলেও দি দিব পাৰা।
অ-অ-অ বুজিছো।
তোমাৰ হিচাবৰ আৰু তোমাক কিমান বা চকলেটি লাগে ন? ত' সেইতোৰ কাৰনে। তাৰ পাছত তাতে নেক্সট তাৰে পাছত আমি তেল দিম। তেলৰ মই তা তেল একাপ দীও, আৰু আৰু অকমান কোমলাবৰ মই হেৰি দি দিওঁ। আধা কাপমান গাখীৰ তাৰপিছত মই কুহুমখিনিও মানে তাত ঢালি দিওঁ।
অ অ মিহলোৱা কুহুম খিনি ন যোনখিনি বস্তু মিক্স কৰি লোৱা হৈছিলে সেইখিনি মিহলোৱা খিনি অ।
অ নহ'লে তুমি যে মিক্স কৰাও নই এ কৰাও নাই মানে আগতীয়াক তেন্তেও কথা নাই। সেইখিনি মানে তাত ঢালি দিবা কাৰণ এনেওতো আমি সেইখিনি মিল মিলাবই লাগি ব ন, মিল-মিলোৱাটো যাবয়ে, অ। তোমাৰ কিবা এইখিনি লৈ সেয়া আছে যদি সুধিব পাৰা কিবা যদি প্ৰশ্ন আছে বা কিবা।
নাই বুজিছো, গোটেইখিনি কথাই বুজিছো তুমি কৈ যোৱা আৰু।
অ। তাৰপাছত আ বেকিং চ'ডা দিম, বেকিং চ'ডা ইমানো নালাগে। এক চিকুট বেকিং চ'ডা আৰু আধা চামুচ বা এক চামুচৰ এক চামুচৰে পৰিমাণ মানে বেকিং পাউডাৰটো যদি পুৰণা হয় তে তাৰে আচৰটো কম হয় ন, ত তেন্তে আমি অ অকণমান বেছিকে দিম আধা চামুচতকে আৰু যদি বেকিং চ'ডাল নতুন হয়, তেন্তে আমি, এই আধা চামুচমান দিলেই হ'ব আৰু তেতিয়া
অ হয় হয় তাৰপিছত?
অ উম, ত' তাৰপাছত সেইখিনি ধুনীয়াকে মিক্স কৰিলোঁ - মিক্স কৰি মানে তোমাৰ তাত হেৰি হ'ব নালাগে বাবুলচ ওলাই ন। বুলবুলিৰ নিচিনা উঠে, অ, সেই টো উঠিব নিদিবা তুমি, বুলবুলি উঠিব নিদিবা। মানে অলপ চলপ উঠিলে একো নাই, বেছিকে উঠিলে মানে মাজত আ হেৰি হয় -
মাজত কি হয়? অ গুটি গুটি টে গুটি গুটিৰ নিচিনা হৈ যায় ন?
অঁ, তাৰপিছত - আমি যোনটোত তুমি অ'ভেনত বনাবানে, মাইক্ৰ'ৱেভত বনাবনে, কে প্ৰেছাৰ কুকাৰত বনাবা?
মই অভেনটো অকণমান বেয়া হৈ আছে, মই প্ৰেছাৰ কুকাৰতে বনাম বুলি ভাবিছো।
অঁ, তে তুমি হে তলত ষ্টেণ্ড এপাত দিবা, ষ্টেণ্ড পা, কাৰণ তুমি বাতিটোতো ডাইৰেক্ট মানে তেনেকে দিব নোৱাৰা ন।
হয় হয়।
ওপৰতে।
অ, কিবা এটা থব লগা বস্তু এটা দি থব লাগিব অ।
অ, ষ্টেণ্ড মানে তুমি কেতিয়াবা ভাত চাত ওলোৱাৰ আগত কিবা এটা ষ্টেণ্ড দিয়া ন।
অ অ অ তলত অ, বুজিছো।
এই সেইটো ষ্টেণ্ড দি দিবা আৰু।
অ অ।
তাৰপাছত এইটো অকণমান আমি কুকাৰটো গৰম কৰি ল'ম। গৰম হোৱাৰ - পিছত আমি সেইখিনি যোনটো আমি আগত টিমটো যে ৰেডি কৰিছিলোঁ।
অঁ।
টিনটো যে আমি যে ওলাইছিলোঁ নত।
অ, বাতিটোত যে বাটাৰ পেপাৰ যে সানি থৈ দিছিলো অ অ।
তো সেইটোত তুমি সেইখিনি দি ল'বা মানে বেটাৰখিনি দি ল'বা কেকৰ সেইখিনি।
অ অ।
সেইটো দি পিনে আমি ক অলপমান কুকাৰটো গৰম হোৱাৰ পিছত তাত দি দিম। তুমি পঁচি যিহেতু কেকটো ডাঙৰ ন পঁচিছ মিনিটৰ পিছত - তুমি দাঁতুনী, দাঁতখিলা দাঁতখিলা এপাত - তেৰে চাবা বা কটাৰী এখন দি চাবা, যদি তাত - মানে সেয়া হৈ নাথাকে লাগি নাহে, মানে শুকোৱানে যদি আহে - তেতিয়া তোমাৰ কেকটো হৈ গৈছে, নহ'লে আৰু অকণমান গাপত দি থৈ দিবা।
অ, আৰু মানে ভাপত দি বেছি দেৰি কাৰণে থৈ দিব লাগিব ন?
অ, গাপত দি দিল বেছি দেৰি নহয় তুমি তাৰে পাঁচ মিনিটৰ পিছতে চালে হ'ল আৰু এবাৰ।
মানে আধা ঘণ্টাৰ ভিতৰত কেক টো মানে তৈয়াৰ হৈ যায় নেকি?
অ, হৈ যায় সহজ হয় বহুত সহজ একেবাৰে।
অ, বুজিছো। কেতিয়াবা কেতিয়াবা মানে কিছুমান আকৌ মই বনাও তে আকৌ আধা ঘণ্টা নালাগে কেতিয়াবা একঘণ্টাও লাগি যায় কিছুমান।
নাই নাই একঘণ্টা নালাগে কেক, একঘণ্টা কেতিয়াও নালাগে কেক। আধা ঘন্টা ভিতৰতে হৈ যায়, মানে তোমাৰ যদি কেকটো এক - কেজিমান হয়।
অ।
তেতিয়া তোমাৰ বেলেগ কথা তেতিয়াতো তুমি অ'ভেনতে দিব লাগিব।
অ অ বুজিছো।
নহ'লে তোমাৰ ইমান সময় নালাগে কেক।
কিছুমানে সেনেকে কেৰাহীতো দিব পাৰে ন? কেৰাহীত যে কিছুমানে ডাঙৰ কে দিয়ে।
কেৰাহীত সময় লাগে কিন্তু, অ পাৰি কিন্তু সময় লাগে আৰু সেইটোৱে।
অ অ অ।
একে সময় সমানে লাগে আৰু মোটামুটি কিন্তু মই কুকাৰটো টোকে মানে লোৱাটো সেয়া কৰোঁ।
অ আৰু ওপৰত যদি কিবা ক্ৰীম চ্ৰীম সেনেকে আইচিং চাইচিং কৰিব লাগে তেতিয়াহলে কি কৰিব লাগিব?
এই সেইটো একেবাৰে সহজ আৰু তুমি হুইপিং ক্ৰীম টো পায় ন? হুইপ ক্ৰীমটো তুমি লৈ আনিবা সেইটোৱে ব্ৰীটাৰ টোৰে বা নে হাতেৰে ফেটি লব পাৰা চামুছ কাটা চামুচ ন'হলে ব্ৰীটাৰটোৰে মানে যোনটো হাত হাতৰ যে ব্ৰীটাৰটো যে পাই ন মিচ মিক্স কৰে মিলাই যে সেই সেইটো ব্ৰীটাৰটোৰে তুমি ধুনীয়াকে যেতিয়াৰলৈ হেয়া হৈ নাযায় মানে তিনি গুণা বাঢ়ি যাব আৰু ছাইজটো। লিকুইডৰ পৰা সেইটো যেতিয়ালৈ ছলিড হৈ নাযায়।
অ মানে
মানে তুমি যেতিয়া উল্টা কৰি চাবা বাতিটো যোনটোত তুমি হুইপ কৰা ন
অ অ বুজিছো।
তে লৈ মানে পৰি নোযোৱাৰ নিচিনা হৈ যায়।
হয়, হয় মানে পাতল পনীয়া বস্তুটো মানে মোটা টাইত গোটা হৈ যাব লাগিব
অ, অ গোটা হৈ যাব লাগিব মানে যেতিয়াৰলৈ তুমি উল্টা কৰি লোৱা বাতিটো পৰি নোযোৱাৰ নিচ না হৈ নাযায় তেতিয়াৰলৈ তাৰপিছত তুমি ধুনীয়াক কে সমানকে কেকটোত সানি দিবা আৰু সেই খিনি
অ অ বুজিছো।
যদি তুমি আইচিং কৰা কেকটো
অ
তেতিয়া আমি তিন তিনিভাগত মানে কেকটো আমি কাটি লওঁ সমানে।
মাজে, মাজে মাজে ন ফালি ফালি যে কাটি দিয়ে অ বুজিছো।
তাৰপিছত তুমি তাতে চেনি পানী ল'বা।
অ
চেনি পানী দি তোমাৰ মাজত যদি কিবা ফ্ৰুটছ দি মানে ফল মূলে দিব আছে ধৰা বা চকলেট বা যিয়ে হওক মাজত যদি কিবা দিব আছে তেতিয়া তুমি দিব পাৰা সেইক তিনটা হেৰিতে মানে দুটাক দিবা কাৰণ তিনটা যদি লৈছে আমি মাজৰ দুটাহে থাকিব ন
অ অ অ আৰু ওপৰত মানে যিকোনো অ বুজিছো বুজিছো
কিন্তু প্ৰথমত তে আমি হেৰিটো দি ল'ম চেনি পানী দি ল'ম তাৰপিছত তাৰে ওপৰত তোমাৰ যদি কিবা দিব আছে তেতিয়া তুমি দিব পাৰা লেয়াৰটোত আৰু তাৰপিছত হুইপ ক্ৰীমটো আমি দিম
ওপৰত কিছুমানে মানে মই এবাৰ বনাওঁতে মানে কেতিয়াবা চক চকলেট টকলেটৰ ওপৰত দি দিওঁ মানে বনোৱা হোৱাৰ পিছত ওপৰতে কেতিয়াবা ডিজাইন কৰিবলৈ বস্তু তস্তু নাথাকিলে চকলেটটোৱে অলপমান গলি ভাঙি ওপৰত অকমান গু গুৰিয়া কৰি দি দিওঁ সেনেকে ডিজাইন কৰি দি দিওঁ আৰু
তলৰ যোনটো হেৰিটো থাকে ন কেকটো তলৰ সিখিনিত তুমি যেতিয়া চেনি পানী দিয়া ন একেবাৰে চাইডলৈ মানে নিদিবা তেতিয়া বেছি মানে চেনি পানীটো দিলে বেছি কোমলি ভাঙি আহে ন সেইকাৰণে সেইটো বস্তু চাবা আৰু তুমি।
ঠিক আছে। কেক বনোৱা দেখোন আচলতে খুব সহজ মই ভাবিছিলো তুমি ইমান ধুনীয়াকে বনোৱা। বহুত দিগদাৰ অ' তোমাৰ হাতৰ এদিন খাম বাৰু।
হয়, তুমিটো আহিলে কোৱাই যে তোমাৰ ভাল লাগে বুলি হ'ব দিয়া তোমাৰ কাৰণে মই বনাই থম তুমি আহিলে মোক জনাবা।
ঠিক আছে। নিশ্চয় তোমাৰ নিজৰ হাতেৰে বনোৱা কেক খুবেই ভাল লাগে।
অ' ধন্যবাদ।
ধন্যবাদ মই ঘৰত যাই বনাই এ তোমাক কম দিয়া কেনেকুৱা হৈছে।
অ' ঠিক আছে মোক জনাবা হা।
ঠিক আছে।
অহ দিয়া অহ।